আহ কোৱা কি খবৰ তোমাৰ? মই আছো আৰু কি কৰিবা বহুত গৰম।
অহ, গৰম পৰিছে বাৰুতে
উম বা বহুত দূৰত কি ক'বা আৰু ঘৰৰ ভিতৰত থাকিবই নোৱাৰি
অহ অহ
তাপা বাকী
বাকী মানে তোমাক লৈ বিজনেছ এটা কথা কাৰণে ফোন মাৰিলো
অ কোৱাচোন কিহৰ বিজনেছ
এই মহৰ বিজনেছ আছিলে কৰিবা নেকি এইটো মানে নতুন বিজনেছ এটা আহিছে মানে বাৰ জনী মহ তোমাৰ ছমাহ মান পুহিব লাগে টকা সত্তৰ হেজাৰ দিব মানে
অ এইটো ভালেই দেখোন
সেইটো কৰিব লাগিছিল মানে পোৱালি কেইটামান গোটাব পাৰি পাৰিবা নেকি মানে মানে কন্টেকটো মানে মই লম মই লৈলো বোলে মানে কামটো তোমাক দি দিম আৰু সেইটো
আচ্ছা আচ্ছা সেইটো কৰিবা মানে ন উম মানে কিমান মান প্ৰফিট হ'ব এইবিলাকত
সেইবিলাকত তোমাৰ তুমি ধৰ মাহত টকা তেৰ হাজাৰ মান পাবা
মাহত অ বছৰেকী কিমান পাম
বছৰি কি তুমিটো ইনটু কৰি দিবা ইনটু টুৱেলভ
সেইটো বাৰু পাৰি কিন্তু কম দেখোন মাহত বহুত
অ মানে তুমি কামটো কৰিব লাগিব বা মানে পোৱালি লগাব লাগি লাগিবটো তাৰ ওপৰত ডিপেণ্ড হ'ব তোমাৰ
কিন্তু ছমাহ বহুত কম দেখোন এয়া
অ সেইটো তোমাৰ অকমান কমেই পৰিব আৰু মানে কনটেক্টটো মানে মই হয়টো মানে মোৰ বেছি মও আকৌ তোমাক কি অলপমান বোনাছ চোনাছ দিমতো মোৰ অলপ তোমাক বোনাছ চোনাছ দিমটো সেইটো কাৰণে তোমাৰ
ভাবিছোঁ মও ভাবিছোঁ কিন্তু মহ কেইটামান আৰু কিনি পেলাই সেইখিনিৰ লগত যোগ কৰি তোমাৰ বেলেগ ডাঙৰ এখন খুলি দিওঁ নেকি
অহ ডাঙৰ এখন খোলিব পাৰা আবাৰতে মানে মোৰ মানে মই মানে তোমাক টো ক'লো মানে মোৰ মানে মোৰ তাত বাৰটা মান আছে। মই মানে আৰু কেইদিনমান পুহি পেলাই মানে মৌ খিনি মানে বিক্ৰী কৰিম। বিক্ৰী কৰাই পেলাই মানে উম বিক্ৰী কৰিম বিক্ৰী কৰাই মানে তিনিমাহ মানত মানে মহৰ যিমান পইচাটো ওলাব ওলোৱা পাছত তাই ওপৰত তোমাক দৰমহা দিয়া হ'ব। তাৰে লাভ খিনি আমাৰ মালিকক দি মানে কামটো ম‌ই ল'ব লাগিব, তুমি তাৰ লেবাৰ কেইটাকো তুমি কিমান দৰমহা হয় সেইটো ক'লে মানে মোৰ লেবাৰকো দৰমহা দিব লাগিবতো। সেইটো কাৰণে তোমাৰ দৰমহাটো মাহত তেৰ চৈধ্য দুহেজাৰ তাৰপিছত মোৰ ফালৰ পৰা তোমাৰ কিবা বোনাছ পাবা তুমি, ধৰ তুমি ঊনৈছ হেজাৰমান ধৰা তোমাৰ মাহত
আচ্ছা উনৈশ হেজাৰ মান ন, হ'ব বাৰু ঠিকেই ঠিকে। ঠিকেই আছে বাৰু এতিয়া তুমি এইটো কৰিব পাৰি কিন্তু, আচলতে এইটো এতিয়া মানুহ কিয় কিমান মান মানুহ লাগিব কোৱাচোন?
মাৰকেটত নতুনকে মানে ব্ৰেণ্ড এটা আহিছিলে। তাৰ কথাটো তোমাক ক'ব লাগিব মানে। হৌ মাৰ্কেটত মানে ন নতুন ব্ৰেণ্ড এটা আহিছিলে তোমাৰ আঞ্জা বুলি মানে বুট বুট জোতাৰ।
আঞ্জা
উম
অ বুট জোতা নেকি?
অহ মানে কোৱালিটিটো মানে কি ধুনীয়া তুমি মানে এবাৰ তুমি এনেই ফুটবল চুটবল খেলা নেখেলা
ফুটবল খেলো বাৰু ভাল লাগে খেলি।
অহ মানে সেই অহ ফুটবল ভাল লাগে বাৰু তে এই ফুটবলৰ মানে তুমি খেলা যদি সেই জোতা মানে এবাৰ পিন্ধি চাব পাৰা মানে বৰ ধুনীয়া কোৱালিটি।
আঞ্জা আঞ্জা আঞ্জা হয় বাৰু। কিন্তু নিভি আৰু ভালেই থাকে ন জোতা বিলাক।
অহ ভালেই আহে এবাৰতে
এভিয়া, চেগা এইবিলাকৰ ন
এইবিলাকৰ ভালে ভালেই আহে ভালেই।
এডিডাছ কিন্তু বহুত মজা ব্ৰেণ্ডে হয় ন, এডিডাছৰে কিনি ল'ব পাৰো এডিডাছৰ কিমান মান পৰিব এজোৰ জোতাত?
এডিডাছৰ এজোৰ তোমাৰ চাৰে তিনি হাজাৰ, চাৰে চাৰি হজাৰ।
অহ বা দাম আছে ন এইবিলাক।
দাম আছে দাম আছে তোমাৰ আঞ্জাজো তুমি এবাৰ ইউজ কৰি চোৱা আৰু তাৰপিছত মোক কোৱা না কি বিলকুল কোৱালিটিৰ জোতা তোমাৰ
ধুনীয়া নে?
উম।
আহ তেতিয়াহ'লে তাৰপাই লব পাৰো। আঞ্জা এনে দামটো কিমান তোমাৰ তাৰ?
কৈছো ক তেনেকুৱাত তুমি মানে পুৰা ন একজন পাবা চুল য তোমাৰ চুলতটো ভাল পাবা নহ'লে। স্পাইকো ল'ব পাৰা স্পাইকো তোমাৰ লগত চাৰিটা বাটান ফ্ৰী আহিব। বাটান দি তুমি মানে নদ কেইটা দি তুমি মানে আকৌ বেলেগ নদ লগাবও পাৰা। তোমাৰ মানে বহুত মাইলেজ দিয়ে, বহুত ধুনীয়া জোতা, তুমি পিন্ধি আৰাম পাবা। তাৰ লগত তোমাৰ মানে ভৰিতো মানে ৰেট ৰেত ডাগ ডাগ নপৰিব তাৰ লগত তোমাৰ টিম আহিব মানে বহুত ধুনীয়া জোতা মানে।
মানে বহুত বহুত মানে একশ চ‌ইশ দি দিয়ে ন।
অ এক্সাৰচাইজ দি দিয়ে। তাৰ লগত তোমাৰ মন। মক খবৰ এটা দিওঁ তাৰ লগত মানে তোমাৰ আঞ্জা লগত দুযোৰ মোজা ফ্ৰী। নতুন আহিছে। দুযোৰ মোজা তোমাৰ আৰু মোজা কেইযোৰো তোমাৰ ফাৰ্ষ্ট কপি মোজা কি ধুনীয়া বিলকুল।
মজা মজা ভাল আহিব ন।
উম ভাল আহিব।
এ তেতিয়াললে লব পাৰি হন যায়।
লব পাৰা তুমি মোৰ। ঘৰটো মই তোমাক এড্ৰেছটো দিম তুমি আহি পেলাই লাগিলে দুদিন পিন্ধি খেলি চাবও পাৰা। মানে অ মানে সুনিত। ডিষ্ট্ৰিক্টত মানে ব্ৰেণ্ডটো মানে মই প্ৰথম মানে অ'পেনিং কৰাইছোঁ সেইটো কাৰণে মানে মই। চবকে ক'ব তুমি এনে ইউজো কৰিছা পাৰা ব্ৰেইনটো ভাল নে বেয়া।
অ মই চাম-চাম মই নিশ্চয় চাম বাৰু তুমি। সেইটো কৰিব পাৰি কিন্তু। মই যাম দিয়া তোমালোকৰ ঘৰলে বুজিছা নে?
অ-অ
এই তোমাৰ ঘৰ ক'ত এনেই?
মোৰ ঘৰ তোমাৰ মোৰ ঘৰ তোমাৰ হেৰি ফালে তোমাৰ মই। মিলনপুৰ চাইডে।
অ মিলনপুৰ চাইডে নেকি?
আহ।
দূৰ নহয় বাৰু।
বেছি দূৰ নহয় অঁ-অঁ। বালিপৰা চাইদেও বালিপৰা চাইদেও আমাৰ আঞ্জা দোকান আছে বাৰু ত। তোমাক লোকেশ্যন দিব পাৰোঁ।
মোক এড্ৰেছটো দি দিবা তুমি বুজিছানে? উম-উম মইও।
হয়চ।
সেইটোকে চাই আছিলো বাৰু ভাল বুট জোতা এযোৰ। উম। বাৰু তুমি হেৰি খেলা নেকি ভলীবল।
ভলীবল মই খেলো বাৰু দে।
ভলীবলৰ বল কেইটামানো লাগিছিল মোক তাত পামনে?
অ বল পাবা তুমি নিভিয়া আছে। কস্কো আছে তোমাৰ ভেক-ভেক-ভেক্টৰ আছে। ভেকক্টৰ বাৰে এতিয়া ভেকক্টৰৰ বাৰে এতিয়া তোমাৰ টপত চলি আছে।
ভেক্টৰটো ন।
ভেক্টৰ টপৰ টপ্বল চলি আছে কচকো ভালে আহে কোৱালিটি
কোচকো ভালে এনেও কোচকো বল বঢ়িয়া আহে আগৰ কোচকোয়ে চলিছিল দেখোন।
এতিয়া ভেক্টৰ নতুনকৈ আহিছে নিউ ব্ৰেণ্ডত ট্ৰেণ্ডিং চলি আছে।
টেণ্ডিং চলি আছে ন? ভলীবল দুটাও ল'ব আছিল অ তাৰপৰাই লৈ ল'ম ন কিমান মান পৰিব এনেই বাজেটবোৰ? এই বাজেটটো কিমান মান পৰিব ভলীবল দুটা প্লাছ জোতা এযোৰ
পোন্ধৰশ
প্লাছ জোতাযোৰ
কৰ ভলীবলত
নহয় আপ তোমাৰ ফুটবলৰ জোতাযোৰ আন
পচ একৈছশ বাইছশ
অ এইটো টুটেল কৰি মোক কোৱাচোন এবাৰ
অআহ টুটেল কৰি তোমাৰ পোন্ধৰ এ পোন্ধৰশ তোমাৰ এইফালে তোমাৰ থাৰ থ্ৰি থাউজেণ্ড ছেভেন হান্ড্ৰেড মানত আহি যাব মানে থ্ৰী থাউজেন্ড ফাইভ হান্ড্ৰেড ধৰা আৰু টু হান্ড্ৰেড ততোৱান নিওঁ বুলি ৰেহাই দিম তাৰ লগত তোমাৰ দুজু মোজা তোমাক ফ্ৰীও দিম
বাহ ধুনীয়া ধুনীয়া ধুনীয়া মই যাম বাৰু নিশ্চয় যাম
তুমি জাৰ্চিও পাবা এভেইলেবল অফ জাৰ্চি আছে চব টিমৰ জাৰ্চি পাবা অ জাৰ্চিৰ লগত উইথ পেন্টটো আহিব বাৰতে
পেণ্টটো ফ্ৰী নে
পেন্টটো ফ্ৰী মানে তোমাৰ ছেভেন হান্ড্ৰেড মান আহে পাৰ জাৰ্চি চেট
ছেভেন হান্ড্ৰেড মান আহে ন মোক কিন্তু জাৰ্চি বিলাকো লাগিছিল ফুটবল জাৰ্চি এতিয়া ট্ৰেণ্ডত আছে যে
হয় তুমি চব পাবা ইংলেণ্ডৰ পাবা জাপানৰ পাবা মন'ৰ ৱে পাবা তাৰপিছত ফ্ৰাঞ্চৰ পাবা পৰ্তুগলৰ জাৰ্চি খ্ৰিষ্টিয়ান ফ্ৰেণ্ড নেকি পৰ্টোগলৰ পাবা তুমি পৰ্টুগলৰ তুমি ব্ৰেণ্ডডালৰ লৈকে পাবা হাতত মাৰা
বা ধুনীয়া ধুনীয়া মই যাব লাগিব বাৰু
হেভী হেভী কালেকচন আৰ্জেণ্টিনা চাৰজেণ্টিনা পাবা আহ হেভি হেভি কালেকশ্যন আছে কিন্তু তুমি মোৰ দোকানত আহিব লাগিব মোক আগত কন্টেকট কৰি ল'বা মোৰ নাম্বাৰ
খন নে নে তেজপুৰ খন
মোৰ তোমাৰ তেজপুৰত আছে দুখনমান আগৰৱাল ষ্টৰ আগৰৱাল ষ্টৰ মোৰ আন্দাৰতে কাম কৰে
অ আকা বাইল ষ্ট'ৰখন ন এইখনো ভালেই ভালেই নাম আছে ময়ও ভাবিছো এই দোকান এখন খুলিবলৈ
অ দোকান এখন খুলিব তুমি আগতে পইচা চৈচা অলপমান ইনভেষ্ট কৰিব লাগিব বাৰু
এইটো ইনভেষ্ট কৰিবলৈ মই লোণ এটা ল'ব লাগিব ন
অ লোণ এটা লব লাগিব প্ৰথম প্ৰথম লোণৰ কাম তাৰ পিছত তুমি বস্তু আনুতে তুমি মোক কণ্টেক কৰিবা তুমি ইউনিক ইউনিক বস্তু আনিব লাগিব ট্ৰেন্দিং আনিব লাগিব তোমাৰ অল্ টাইম আনিব লাগিব। বহুত কথা আছে
মই ভাবিছো মই ভাবিছো কাপোৰৰ দোকান এখনকে দিওঁ নেকি
অ পাৰা পাৰা
কাপোৰৰ মানে এইবিলাক জাৰ্চি চাৰ্চি যে এইবিলাক ট্ৰেণ্ড কৰি আছে ন তাৰে কৰো নেকি মই ভাবিছো ভালেই হ'ব তলত একদম লৰা চৰা একদম যোনবিলাক ট্ৰেইনৰ জোতা চোতা নাৰাখো কিন্তু জোতা বেলেগ দোকান থাকিব
জোতাযোৰ বেলেগ দোকান কৰিম যোন এবাৰ প্ৰফিটটো হৈ লওক ন তোমাৰ হেৰিত তোমাৰ কাপোৰ দোকানত সেইটো এতিয়া আৰু বাকী ঠিকে আছা নহয় তুমি
অ বাকী ঠিকেই ঠিকেই
গৰমটোও বহুত দিছে বা এতিয়া বহুত ধুনীয়া এতিয়া আৰু নাৰিকল পানীও দিব পাৰি ন বিজনেছ
অ পাৰা
এই নগাঁও চাইডে যে সেইৰিটো তোমাৰ তোমাৰ হেৰিটো যে নগাঁও চাইডে হাইৱেটো যে তাত কিন্তু ইমান বিশেষকৈ তোমাৰ হেৰি নহয় কি বুলি কয় এ এ কি বুলি কয় এইফালে বিশেষকৈ ইমান নাৰিকলৰ দোকান নাই
উম উম
ফালে দিব পাৰি ন নাইকলৰ দোকান চোকান
অ পাৰিবা পাৰিবা পাৰিবা পাৰিবা
লগাই ললেই হ'ল ন ঠাণ্ডা ঠাণ্ডা দোকান ভালেই চলিব কিন্তু দেই।
চলিব চলিব তোমাৰ স্কুল চিস্কুল আগফালে দিলে বেছি চলে।
অ এনেকুৱা কৰিব পাৰি বাৰু।
স্কুল চিস্কুল তোমাৰ কিছুমান ব্যক্তিগত অনুষ্ঠানৰ আগত দিলে বেছি চলে।
অ ঠিক আছে দিয়া। মই তোমাৰ লগত পিছতকৈয়ে কথা পাতিম। অ উ এড্ৰেছটো দি দিবা তুমি আকৌ এড্ৰেছ
অ দিম দিম তোমাক মই লোকেশচন শ্বেয়াৰ কৰিম। অকে অকে